হেল্ল'।
অঁ।
ৰঙালী বিহুতো আহিলেই, পিছে এইবাৰ বিহু মাৰিবলৈ যাবা নে নাযাবা?
কি কৰো এইবা?
কিয় তে?
এ এনেকুৱা কাম চলি আছে বহুত।
হে একো নাই আমাৰ এই দলটোত মানুহ কম পৰিছে, আহিবা দে।
না আৰু মইতো ডেন্স নকৰো মই খালি পেপাটোহে বজাওঁ।
এ যোৱাবাৰ বিহু মাৰিছিলা চাইছিলো মই।
এই ভাল ভাল হোৱা নাই। উম
হে পাৰা দিয়া এতে আৰু ইয়াতে আমাৰ দলত ট্ৰেইনিং চলিবতো আৰু।
উম।
ভালেকে এক জগ কন অলপ পোৱা হৈছে সেইকাৰণে মাৰিব লাগিব।
কেইজনকে দলটোত?
আছে ভালেকেইজন। ত্ৰিশ জন মান তো আছে কে।
আচ্ছা।
বিশজন আছে বৰ্তমান আৰু ত্ৰিজন হ'ব চাগে।
ষাঠিজন।
এই নহয়। বিশ জন আছে বৰ্তমান আৰু ত্ৰিশ জন হ'ব। মানে আৰু দহজন হয় ত্ৰিজন হয় তেন্তে ভাল হ'ব।
টোটেল কি পঞ্চাছ?
নহয় ত্ৰিছজনে ল'ম।
আচ্ছা। এয়া নাচনি কেইজন এতিয়া?
নাচনি ভালেই কেইজন কেইজনমান আছে ল'ৰা চৰা বেছি কম পৰিছে।
অ' আচ্ছা। প্ৰশিক্ষণ ক'ত হব তোমাৰে আ তাতে স্কুলটোত নে আৰু ক'ত।
সেই আমাৰ ওচৰতে যে এটা পাথাৰ আছে যে তাত
আচ্ছা ফিচ চিচ লয় নেকি?
না আমাৰ এইটো প্ৰশিক্ষনৰৰ পিছতহে এ তাতে ডাইৰেক্ট কৰা যাব, এইকেইদিন এনেই ট্ৰেইনিং চলিব।
আচ্ছা।
তাৰে যিমান এই পইচা পোৱা যাব তাৰে পৰাই কিমান খিনি অলপ টাকা দিয়া হ'ব তাতে।
উহ।
পিছে ৰঙালী বিহুত কিছু কাপোৰ চাপোৰ ললা? নাই
উম, কি ল'বা?
জিঞ্চৰ পেন্টবোৰ এনেকুৱাই কিবা
হে
তুমি?
ময়ো ভাবি আছোঁ এই গৰম দিনৰে কিবা কাপোৰ লৈ লম আৰু।
উম, মেখেলা চাদৰ
মেখেলা, চাদৰতো এই একমাহ আগত ল'লোয়েই দুইযোৰ, সেইকাৰণেই ভাবিলোঁ এইবাৰ আৰু মেখেলা চাদৰ ন'লও। এইবাৰ ভাবি আছোঁ এই গৰম দিনৰ টিচাৰ্ট, কুৰ্তি এইবিলাকে কিবা লওঁ।
উম, আৰু বিহু দলটো ক'ত এ, বেলেগ, বেলেগ ঠাইত যাবনে, তোমাৰ আমাৰ ওচৰৰ অঞ্চলখিনিত?
না, বেলেগ, বেলেগ ঠাইতো যাব। তাৰ কাৰণে ভেনো যোগাৰ কৰা হ-হ'লে।
উম।
চাওঁ, আমাৰ এদিনত বেছি মানুহ, মানে বেছি কেইটা কনট্ৰাক্ট ন'লও আকৌ।
কন্ট্ৰেক্ট আহিছেনে, আহা নাই?
আহিছে, ছয়টামান হ'লেই।
আতছা। এনেতো বিহুৰ গোটেই মাহটোৱে নাযাব তে
অ', যাব, কিন্তু ফাৰ্ষ্টৰ কেইদিনত অলপ বেছি চলিব।
উম।
গোটেই মাহটোয়েই মাজে, মাজে হ'ব।
আৰু ইয়াৰ পিছত তো আৰু বিহু আহিব, তাৰপিছত
উম?
ৰঙালী বিহু শেষ হোৱাৰ পাছত আৰু বিহু এইবাৰ, ভোগালী বিহু।
উম। মৰতো ভোগালী বিহুতোৱে যি ভাল লাগে, তাতে খোৱা-দোৱা ইমান চলে।
উম। পিছে তুমি লাৰু পিঠা এইবোৰ বনাব জানা নে নাই?
এ কিয় নাজানিম তে, এই যোৱাবাৰ যে শুকান পিঠাবিলাক খোৱালো, সেইবিলাক কাই বনাইছিল, মইয়ে বনাইছিলোঁ।
অ, পাহৰিছো। আৰু বেলেগ কিবা?
পিঠাৰ ভিতৰত মই শুকান পিঠা, তাৰ পিছত নাৰিকল লাৰু, তাৰপিছত তিল পিঠা, এইবিলাকেই বেছি বনাও।
উম, হু।
আৰু বাকী যি পিঠা থাকে এইবিলাক মায়ে বনায়।
কি কি তোমাৰ অহ ভাল ভালপোৱা তুমি খায়। কোনবোৰ?
মিঠাই?
অহ।
এ শুকান পিঠা, নাৰিকলৰ লাৰু আৰু শুকান লাৰু এই তিনটাই বেছি যি ভাল লাগে।
শুকানবোৰ থাকিহে দি নাৰিকলৰ ফিলিং নে তিলৰ।
এই নাৰিকল ভৰোৱাটোৱে ভাল লাগে।
উম, নাৰিকলটোৱেই ভাল লাগে, মই তিলতটো ভাল নাপাওঁ।
উম, তুমি কোনটো কোনটো পিঠা বেছি ভাল পোৱা?
মই শুকান পিঠা আৰু মই বেছি হেৰিটোৱে ভাল পাওঁ তপলা ভাত কয় যে।
অ।
চিনি পোৱা ন সেইটো। টোপোলা ভাতটো চিনি পোৱা ন?
অ', পাওঁ। মা বনাই।
উম সেইটোও ভাল লাগে খাব।
উম। পিছে তোমালোকৰ তাতে মেজি-চেজি বনাই ন নবনাই
অ বনাই সৰুকে
অ আমাৰ এইফালৰ এই লগৰ যে ফিল্ড টোত আছে তাতে লৰাই তে মিলি যি ডাঙৰ চাইজৰ বনাই আকৌ
আৰু ফাংচন হয় তেওঁলোকে
উম ভালে আমাৰ ৰাঙলী বিহুত ইমান বেছি ডাঙৰ ফাংচন নাপাতে
আমাৰ ইয়াতে মেইন আকৰ্ষণ হল ষ্টেজটো ষ্টেজটোৱে ভালকে বনায়
অ অ তোমাৰ লোকৰ তাতে বিভিন্ন ডিজাইনৰ বনাই এবাৰতো বোধাই কোন বোধায় ঐতিহাসিক ই বনাইছিল নেকি
উম কুটো মিনাৰ সেইবোৰ বনাই
অ
এইবাৰ লালকিল্লা বনাইছিলে
বাও আমাৰ এতে আকৌ নৰ্মেলে
উম মানে সেইটোৰ কাৰণে বিখ্যাত
অ মই দুই বছৰ আগতেতে চাবলৈ গৈছিলো ধুনীয়া লাগিছিলে কুতুম মিনাৰটো
উম ওচৰৰে সেই বোৰ ক যোনবোৰ কৰে ধৰ আমাৰ ইয়াৰে
উম ত ভালে টলেণ্ট আছে
উম কিন্তু ইমান হেৰি নাপায় সুবিধা নাপায় আৰু
উম তুমি যোৱা নাই ন যোৱা বনাব
নাই আমি মই নাজানো এইবাৰ
হে কি অতে
নাই মই শিকা নাই নাই এইবাৰ তেওঁ কেইজনমান আছে তেওঁওলোকে বনাই মানে সেইটো মিলি প্ৰত্যক বছৰে
অ চাবলৈ যোৱা নে নোযোৱা
চাবলৈ এনে সন্ধিয়া টাইমত যাওঁ কিন্তু মানে ইমান দেৰি হৈ যায় আৰম্ভ হোৱাতে হোৱাতে
অ' সেইবাৰতো এই ৰাতি দুটাই বাজিছিলে।
উম, টাইমতটো দিয়ে ছয়টা বজাৰ পৰা আৰম্ভ কিন্তু বাৰটাৰ আগত আৰম্ভই নহয়।
উম।
অলপ সোনকালে কৰিব লাগে বুলি ভাবো।
লাগে কৰে দেৰিকে
উম আৰু বহুত দূৰৰ পৰা মানুহ চাব আহে ন'
উম, এইবাৰ তো মই দাদাৰ লগত গৈছিলো কাৰণে তাৰ লগত ৰাতিলৈত থকা গৈছিলে, নহ'লে বান্ধৱী কেইটাৰ লগত গ'লেতো থাকাই দেখভাই নাপালোহি আৰম্ভণিয়ে
আৰু এইবাৰ কি হৈছে পানী পৰিছে ন' আৰম্ভ হতেতো দেৰি হৈছে, বহুত মানুহো চাবই নোপাৱা খঙত মানে খঙত আছে বহুতে সেইকাৰণে
এই এইবাৰ ৰঙালী বিহুতটো ছাগলপ ভাল হ'ব।
উম।
এইবাৰ ৰঙালী বিহুত চাও, কেই-কেই জাগাত চাৱা যায়।
আৰু বিহু কৰিলেতো তাতেও চোৱা যাব ধৰ।
উম, কিন্তু এই বিহু মাৰিলে চোৱাৰ ইমান টাইমেই নহয়, যি দুই, এটা অলপ চলপ চোৱা যাব বাকীগিলাৰ, কাৰণ আমাৰ একফালৰ পৰা আগফালে যাব যোৱা -অহা কৰিব লাগিব আকৌ।
উ মই আৰু এটা ড্ৰেছ ল'ব লাগিব তেনেহলে।
অ পূৰণাতো কি নষ্ট হৈছি।
মেমৰ মানে এটা আছে, ইমান যদি ঘূৰি থকা যায় দুটাটো লাগিব ন' এটা ধুই দিলে এটা শুকাব লাগিব।
উম, সিটো লাগিবই। অ' মুকলি বিহুত নাচি তা ভালে লাগে
উম।
ইবাৰতো ভাবি আছে অৰ্কেষ্ট্ৰা দলটো সোমাৱে নেকি টাইম পালে।
কিহৰ অৰ্কেষ্ট্ৰা
অৰ্কেষ্ট্ৰাই যে য'ত বহুত বাদ্য যন্ত্ৰ যে ৰাখে বজাই, অনলি মিউজিক গিলা যে চলোৱা হয় তাতে, ভাল লাগে সেইটো।
আচ্ছা। তাতে কি বজাবা তুমি।
অ' বজোৱা, ডেন্স কৰা চবে তাতে কৰা হয়, চোৱা নিছিলা তুমি।
নাই মই তাতে যোৱা হোৱা নাই শুনিছো।
উম, এইবাৰ চাবা দিয়া ভাল লাগে। আমাৰ দাদাহত আছে সি তাত ত দাদাই কৈ আছে। ছিল যে এতিয়াতো সোমা এতিয়াও কৰিব পাৰিবি একবাৰে।
অ'।
চাও, এইবাৰ আগতে বিহু দলটো থাকি লও, তাৰ পিছত যদি টাইম পাও দাদাৰ লগত তাতে যায় আৰু সোমাম আকৌ।
উম, তাতেতো হ'ব কিজনী ফিজ লাগে সোমাওতে।
হম।
তাতেতো সোমালে কিজানি ফিচ লাগে।
এই নহয়, এইটো এ প্ৰশিক্ষনৰৰ নহয়, তাতে জাগা- জাগাই যে কৰিব যাব, সেটো দাদাৰ লগে লগে অলপ চলপ শিকিছো ত' তাতে যাই-যাই কৰিব লাগিব উলোটা মইহে আৰু দৰমহা পাম অলপ- চলপ।
টেলেণ্ট শ্ব' নিচিনা।
এ নহয় আকৌ এতিয়া তোমাক পিছত বুজাম দিয়া আহিলে পিছে।
আচ্ছা।
যিহেতু তুমি আৰু বজ-বজাৰ নহ, তুমিও তাতে ভাগে লব পাৰা।
উম, কিন্তু মোৰ কামবোৰৰ কাৰণে টাইমে নাপাও ইমান।
উম তুমিতো ভালকে গম নোপোৱা ন, এইবাৰ এই, এই আৰু দুইদিন পিছৰ এই মংগলবাৰে, প্ৰেক্টিচ আছে, দাদাহাৰ তাতে আহিবা চাব, কেনেকুৱা তাতে ভালকে গম পাই যাবা।
আচ্ছা হ'ব দিয়া।
উম, এ তেন্ততে আজিকাৰণে ৰাখো আকৌ আহিবা কালি। কালি আমাৰ দলৰ প্ৰেক্টিচ আছ কিন্তু।
হ'ব।